হেল্ল' এনে শুই আছ নাইট চিফটৰ পৰা কৰি আহি পেলা ।কি কৰি আছে?
এ মই এনেই ৰাস্তাত খোজ কাঢ়ি আছো কিনু কৈ থাকে কিমান যে বহুত গৰম
হয় নেকি তাত গৰম পৰিছে নেকি আকৌ
অ বহুত গৰম আজি আজিতো আৰু গৰম কাইলৈ আহ কালিতকৈ আজি আৰু বহুত গৰম এ এতিয়া চাহ খালো দুপৰীয়া কি খালা
একো খোৱা নাই কি খাম আৰু ৰাতিপুৱা আহি পেলাই মেগী খাই লই হুই থাকিলো
খাব লাগে। আকৌ দুপৰীয়াৰ এতিয়া দেহা তেতিয়াহে ভাল হব নহভাল নহয় নহ অ আমি আজি দুপৰীয়া হেৰি কৰিলো এ আজি স্কুলত তে খালো তাৰমানে আগতে স্কুলত যে খাওঁ বহুত ভাল লাগে দালি, চয়াবিন, আলু বনাই যে বহুত ভাল লাগে আজি মানে বুধবাৰ যে মোক কণী দিয়ে এ কণী আনিছিলে আৰু চল্লিছটা এতিয়া কণী দহটা বেয়াই হ'ল দহ বেয়া হ'ল গৰমৰ কাৰণে ইমান গৰম আকৌ বেয়া হৈ গ'ল সেইটো কাৰণে এতিয়া আমি কি কৰিলো অ গোটেইখিনি বাইদেউকেইজনীয়ে ৰান্ধনী বাইদেউকেইজনী উঠালে পঢ়াই লৈ তেতিয়া
বইল কৰিছে
গোটাই গোটাই তেলত দিলে তিল ফালি দিলে ফালি দি আকৌ যিখিনি ভাঙি গৈছে সেইখিনি পিয়াজ দি একেবাৰে আদা কেইডখমান চাটি দি আকৌ মছলা দি ধুনীয়াকে ভাজি দিলে ইমান
কি অ দালি লোৱা নাই দালি বনোৱা নাই অ খাও এতিয়া
অ ডালি একদম ডালি আৰু আলু দি থুপথুপীয়াকে বনাইছে আজি ল'ৰা ছোৱালী খোবা ইমান খাইছে ৰ খুজিয়ে আছে খুজিয়ে আছে সেনেকেই খাই। খাই আছে। এতিয়া আকৌ ভাত বনাম আৰু বনাব যোৱাই নাই।
কি বনাব না মই ভাত বনাই থৈ আহিছোঁ এতিয়া মছৰুম বনাব নেকি লগৰ জনীয়ে কি বনাব নাজানো শুইয়ে আছে।
অ হয় নেকি অ এতিয়া এতিয়া যোগাই দিয়া আকৌ এতিয়াাতো ফটাফত বনাই খাই কৰি আকৌ যাব লাগিব। মই আজি মানে হেৰি কৰিম দালি বনাম ভাত কেৰেলা আলু ভাজিম। তাৰ পিছত মাছ আছে। মাছকে তেলত দিম। তেলত দি তেতিয়া সেনেকে খাম আৰু আৰুনো কি খাম আৰু ল'ৰা ছোৱালীয়ে আকৌ মাছ নাখায়।
চবাৰে ভালে নে ঘৰত?
অ ভালেই চবেই ভাল, তোমালোকৰ ভাল?
উম ভালেই আৰু গা বিষয় আছে তামাম।
বা কি কৰি আছে? বাক লগ পাইছিলা নে নাই? বাক লগ পোৱা নাই নেকি?
লগ পাইছিলো কালি লগ পাইছিলো তাৰ কাৰণে চকলেট আনিছিলো দি থৈ আহিছিলো।
অ ঠিকে চকলেট খাইটো। তাই বহুত ভালে পায়। তুমি তুমি চকলেত খাই লেট খাই ভাল পোৱা নে বেয়া পোৱা?
ভাল পাওঁ মই কালি ফুৰিব গৈছিলো ন সেইকাৰণে তাই কাৰণে এটা বক্স লৈ আহিছিলো চকলেট বহুতে বহুত মানে সেইবিলাক আৰু।
আমিতো আৰু এতিয়া ফুৰিব যাবই নোৱাৰো এতিয়া গৰমৰ কাৰণে ঠাণ্ডা দিন পৰিলেহে যাম বুলি ভাবি এতিয়া তুমি কি কি দেখা পালা কোৱাচোন আমিও আমিও যাব লাগিব এবাৰ গলে মোৰ লগত ধৰিবাচোন
অ' লৈ যাম দিয়ক, আহিব।
গ'লে মোকো লগ ধৰিবা।
বহুত ধুনীয়া জেগা পাহাৰ, ৱাটাৰফল, টি-গাৰ্ডেন। অ বুট
হয় নেকি? অ বহি চাই বহুত ভাল লাগিছে চাগে!
উম বহুত ভাল লাগিছে কি ধুনীয়া জেগা! আকৌ যাব মন গৈছে, যাম কেতিয়াবা।
হয় নেকি অ' আকৌ গ'লে মোকো লগ ধৰিবা। তোমাৰ বা যাম তুমি-তুমি এবাৰ গ'লে লগ ধৰিবাচোন ময়ো যাম।
অ' লগ ধৰিম দিয়ক।
অ' আমাৰ আৰু এজনী ছোৱালী আছে তাইও যাও-যাও কৰিয়ে আছে।
ক'ত যাব তাই?
তাই যাব কোনো ঠাই নিৰ্ধাৰণ কৰা নাই। এতিয়া যাব আৰু তাইও ফুৰি বহুত ভাল পায়। মানে এ পৰীক্ষা হৈ আছে যে পৰীক্ষা পৰীক্ষা শেষ হ'লে তেত
কিমাননো আৰু কাম কৰিম আৰু অলপ ঘূৰিব লাগে। ফুৰিব
ঠিকে আছে‌ আক'। ভাল ঠিকে কৈছ অ' সদায়নো কিমান কাম কৰিবা আৰু
কিমাননো কাম কৰিম আৰু ঘূৰিব লাগে, আপুনিও ঘূৰিব। পালেগে
মই ঘূৰি মানে বহু হেৰি উৱা বেয়া পাওঁ আকৌ এতিয়া মন যায় আও অকলে-অকলে থাকি ছোৱালী কেইজনীও নাই যে, ঘৰত অকলে-অকলে থাকি ভাল নালাগে। এ অলপ আবেলি সময়তে ওলাই যাও এনেকে দিনটো একে ফুৰিব নাযাওঁ আৰু
যাব লাগে। দিন, অলপ দূৰৰ জেগাত বন্ধুবিলাক লগত যাব লাগে ভাল লাগে যায়
ভাল লাগে গৈ, এইবাৰ মানে আমি গৰমৰ বন্ধত যাম বুলি ভাবিছো গৰম বন্ধ প্ৰথমতে আমি যাম প্ৰথমতে আমি যাম মানে আমাৰ গাওখনৰ পৰা যাম তাৰপিছত আৰু এজনী বাইদেৱে কৈ থৈছে সেই পিছৰ ফালে আছে সিহঁতৰ গাঁওত যাব তেতিয়া চবে যাম আৰু আমি
স্কুলৰ পৰা নাযায় নেকি চাই লও ৰব টাইম মিলাই যাম
অ আমি যেতিয়া যাও তোমাক খবৰ দিম হেৰি কৰিবাচোন যাবা তেতিয়া সোনকালে কবা আকৌ তেতিয়াহে চিটটো খালী পাম এনে নহলে আকৌ মানুহ কুৰীআয় আহ না প্ৰথমে চবেই নাজান নাজনা হয় পিছত তেতিয়া চবেই যাম
টাইমে মিলাব নোৱাৰে তাই গ'লে
আজিকালি বহুত মানুহ বিজি হৈ গল যে এইবাৰ মানে কি কৰিম জানা যোৱাবাৰ আমি গলো অ তাত ৰন্ধা বঢ় খোৱা গ'লো মটৰ বেঙেনা কবি এসোপা এইসোবা কুটি থাকোতে ভাত আকৌ ব্ৰইলাৰ, আলু এসোপা দি বনাই দালি বনাইছে এয়া কৰি থাকোঁতে সময়ে সময়ে গৈ এতিয়া এইবাৰ ভাবিছো টিভিনত ৰুটি বনাই লৈ ভাজি লৈ যাম টিভিন লৈ যাম টিভিন লৈ যাই তেতিয়াহে মানে হেৰি কৰিম আৰু
ফালে টাইমে যায়
একো চাবই নাপালো নহয় সেইবাৰ সেয়া কাম কৰি থাকোতে গ'ল শাক চবজি কাটি থাকোতে গ'ল
এইবিলাক কৰিব নালাগে নহয় আমি জেগা চাব গৈছো ন ত খাব যাওঁ
অ ঠিকে কৈছা তুমি হে আমি ইমান বুজ জি নাপালো যে
আমি নাযাওঁ ন নহ'লে হোটেলত খাওঁগৈ আৰু
ঠিকে কৰা দিয়া এইবাৰহে আমি আমি ভাবিছো সেনেকে কৰিম বুলি ভাবিছো এতিয়া বহুত দিগদাৰ হয় আহা ব খোৱা গলে আমাৰ গাঁৱৰ জাগাত গাঁও জেগা যে মানুহ বিলাকে বুজি নাপায় তাৰ ৰান্ধি বাঢ়ি খাই হে, বোলে ভাল লাগে ।
ওম।
খৰি লৈ যাব লাগে, ডেকচি লৈ যাব লাগে। নিব লাগে কেৰাহি ডেকচি। টিং পানী চৰ্বত। চব যিমান আছে চব লৈ যাওঁ। এতিয়া এ আমাৰ গাওঁ বিলাকে মানে কি কম। খাই আৰু এনেকে খাই হে ভাল পা‌য়।
সেনেকে ভাল পায় কিন্তু, সেইবিলাক খানা খোৱা হে হয় আৰু ঘূৰি।
হয় আৰু জাগা চোৱা নহয় আৰু।
কাৰণ আমি জেগা চাব হে যাওঁ। কি ধুনীয়া জেগা কি ভাল লাগে।
তাত হোটেলত কি, কি খালা। এয়া ফুৰিব যাওঁতে হোটেলত কি, কি খালা।
হোটেলত বহুত বস্তু বাহিৰা বস্তুৱয়ে বেছি আছে ।কিন্তু মই ৰাইচ খাইছো। এইবিলাক ভাল নালাগে ।খাইপেলাই ভাত খাইহে ভাল লাগে ।ভাতে খাইছো মই ।এই বিলাক।
হয় নেকি মইও ভাত খাই, ভাত খাই ভাল পাওঁ। অ এ বাহিৰা বস্তু। এই বিলাক খাই ইমান বেয়া পাওঁ।
হেল্থৰ কাৰণে ভাল নহয় ।
তথাপিওঁ ওম কেতিয়াবা খাব মোৰ।
খাব মন যায় ওমহ বস্তু বিলাক বহুত দাম। কিন্তু ইমান টেষ্ট নাথাকে বস্তু ইমান দাম। বহুত দাম।
অঁ।
তাত কিমান দাম বস্তু পাচলি।
অঁ আমাৰ ইয়াত ইমান ইমান হেৰি দাম নহয়। আমাৰ গাওঁ জেগা যে, ধৰি লোৱা দামটো কম দামটো কম অকমান ইমান। দাম নাই আৰু ধৰি লোৱা আমাৰ ইয়াত।
নালাগে খেতি ।
পাচলি ৰুইছো আজি আ হেৰি। বিজলকীয়া পাঁচটা মান। পা পাছ বিজলকীয়া। পাঁচটা মান ছিঙি আনিছে বঢ়িয়া ধুনীয়া লাগে ডেইলী। পোৰা গোন্ধ। কিনা গিটা আকৌ হাইব্ৰিড গিটা ভাল নালাগে। হয়।
আৰু কি কি পাচলি ৰুইছে।
কোমোৰাহ কোমোৰা আনিছে কোমোৰা লাগিছে বহুত কেইটা লাগিছে দুটা চিঙি পৰিল মানে সেই দুটা চিঙি পৰিল যেতিয়া
লেচ লেচেৰীমাহ লগোৱা নাই নেকি?
লেখাই ইমান লগাইছো এ লেখাই ইমান এ বেছি লা নাই এতিয়া চাৰি পাচডাল মান আহ আনিছে ঢেঁকীডালে মানে এতিয়া আলু দি বা ভাজিম দুপৰীয়া অ তাত আলু নিদিলে আকৌ ভাল নাপায় যে আমি আকৌ আলু নো নোহোঁৱাকে হে খাই ভাল পাওঁ
মই আকৌ আলু দিহে খাই ভাল পাওঁ বহু দিনত খোৱাই এনে লাও পাত খোৱা নাই
লাও পাত আছে আমাৰ ইয়াৰ গাঁও জেগাত চব পোৱা যায় লাও ৰঙালাও লগাইছো পানী লাওডাল হেৰি এটা নালাগে কাৰণে কাটিহে পেলালো পানী লাও ডাল নালাগে কাৰণে কাটি পেলালো এনে কিন্তু ইমান দিন শাক খাই আছিলো
ইয়াত বস্ত বস্তুবিলাক সোৱাদ নাই যায় কিন্তু ভাল নালাগে খাই ৰঙালাওহে পোৱা যায় ৰঙালাও ভালো নালাগে খাই টেষ্ট নাহে
আমাৰ ইয়াত ৰঙালাও মাটিয়া ৰঙালাও পোৱা যায় চাঙত আমাৰ এতিয়া মাটিয়ও লগাইছে ত চাঙও লগাইছে এতিয়া মানে শাক খাব মন গ
মা মাংসৰ লগত খোৱা লাওটো লাগিছেনে নাই বোকা লাও নেকি সেইটো
অ বোকা লাও লাগিছে লাগিছে হ কোছো কোমোৰা লাগিছে ব বহুত কেইডাল বহুত কেইটা লাগিছে দুটা চিঙিও পৰিল
হয় নেকি বেচে নে নেবেচে
হেৰি চিঙিবেলা থৈ দিছে মানে আম আৰু হেৰি হে ডাঙৰ ডাঙৰ যে মস্ত ওজন হৈ গৈছে সেইকেইটা আমি তেতিয়া মাংসৰ লগত খাই ভাল পাওঁ। সেই থৈ দিম আও বহুত থাকিব সেইকেইটা থৈ দিলেও বেয়া নহয় এতিয়া সৰু সৰুকেইটা মানে পৰা বনাই খাই ভাল অ
গোৰা অ ম খাল লাও বেছিব নেকি?
বেচিম এটা এ ষাঠি টকাকে দিব লাগিব এতিয়া কম দামত নেবেচো কিয় জানা। কম দামত নেবেচো কিয় জানা? সেই বহুত সাৰ দিব লাগে বহুতখিনি বহুত কষ্ট কৰিব লাগে। গোবৰ চোবৰ নি বহুত কষ্ট কৰি দিব লাগে। খেতি কৰাতটো বহুত কষ্ট।
হয় নেকি এতিয়া ধান কি ধান?
চাগে হ'ব নেকি পিছত কথা পাতিম আকৌ আহিল আহিলৈ ফোন মাৰিবা তেতিয়া কথা পাতিম।
অ এতিয়া মই গা ধুওগৈ দিয়ক। অ হয় দিয়া
অ তেওঁ আহিলে আকৌ এটা ফোন মাৰিবা। তেতিয়া হ'ব ল'ম বাৰু তোমাৰ হেৰি হেৰি বান্ধৱী কেইজনীৰ লগতো কথা পাতিম এতিয়া হ'ব।
অ অ হ'ব দিয়ক হ'ব দিয়া উম।